উম, কোৱা
উম, কি কৰি আছা
আছো এনে বহি আছো বাহিৰত
আচ্ছা চাহ তাহ খালা
অ', চাহ খালো তুমি খালা
মই খালোঁ বাৰু
বাকী ব্যস্তাৰও নাই এতিয়া কি কথা কোৱাচোন
আচছা অ এইয়া এনে যদি ব্যস্ত নাই তেতিয়াহলে হেৰিৰ ওপৰত কথা পাতো অলপ আমাৰ যি আমাৰ সংস্কৃতি অসমীয়াৰ থলুৱা সংস্কৃতিবিলাক তাৰ ওৰত অলপ কথা পাতো
ভাল ভাল অতি ভাল পাতিব পাৰি পাতিব পাৰি বাকী
উম
তুমি কি ভাবা ইয়াৰ ওপৰত
কি কৈছা
তুমি কি ভাবা ইয়াৰ ওপৰত মানে
অসমীয়া থলুৱা সংস্কৃতিটোতো অতীজৰ পৰা চলি অহা এটা পৰম্পৰা।
উম, উম।
গতিকে সেই পৰম্পৰাবিলাক আমি জীয়াই ৰাখিব লাগিব। সেয়া সংস্কৃতিয়ে হওঁক বা উৎসৱ - পাৰ্বণেই হওঁক বা বিভিন্ন যি আছে আৰু ৰীতি -নীতি সেইবিলাক কলা -কৃষ্টিসকলৰ জৰিয়তে আমি এইবিলাক নতুন আধুনিক হৈও আধুনিকতাৰ কোলাত পৰিও সেইবিলাক আমি হেৰুৱাই পেলাব নালাগিব। এনেকৈ আমি জীয়াই ৰাখিব লাগিব আৰু
ঠিক কৰিছ আৰু
আমাৰ এতিয়া অসমখনত এটা হেৰি আছে বৈচিত্ৰ আছে। আমাৰ বিভিন্ন জাতি -জনগোষ্ঠী আছে। তেওঁলোকৰ বিভিন্ন উৎসৱ -পাৰ্বণ আছে সেইবিলাকৰ লগত আমি অকল অসমীয়া জাতিটোৰ নহয় তেওঁলোকৰো যিবিলাক হেৰি আছে ধৰ উৎসৱ পাৰ্বন সেইবিলাক আমি পালন কৰিব লাগিব সেনেকৈ আমি হ কৰিব পাৰিম আৰু
উম, ঠিকে কৈছা এতিয়া মানে আমাৰ অসমীয়াত অ' এতিয়া আমাৰ অসমীয়াত থলুৱা সংস্কৃতি বুলি কয় যিহেতু থলুৱা বুলি কৈছে থলুৱা বুলি ক'লে আমাৰ প্ৰথমত বিহু বিহু আমাৰ তিনিটা চবে জানে
বি
তাৰপাছত তোমাৰ তাৰপিছত তাৰপাছত আমাৰ যিহেতু অসমৰ মানে জাতিয় মেৰুদণ্ড বিহু ইফালে তোমাৰ বিহুৰ পাছত তোমাৰ যিবিলাক আমাৰ জাতি জনগোষ্ঠী আছে সকলোৰে সকলোৱে বিহু উদযাপন কৰে। তাৰ লগতে উ এতিয়া সংস্কৃতি, সংস্কৃতি বুলি যিহেতু কৈছে সংস্কৃতি বুলি ক'লে তোমাৰ বিহুৰ লগতে তোমাৰ আহিব। আমাৰ ওজাপালি দেওধনী নৃত্য তোমাৰ
বিশেষকে দৰঙৰ ক্ষেত্ৰত যদি কোৱা যায় আমাৰ দৰঙৰ যিখিনি কলা সং
উম, সেইবোৰ আহ সেইবোৰ আহিব।
ধৰ্ম কৃষ্টি সংস্কৃতি খিনি কিন্তু আমি আগুৱাই নিব লাগিব এতিয়া বহুতে এ'। আমি আপাৰ আছামত যদি যাওঁ বা উজনি অসমত যদি যাওঁ তাত এ ওজাপালি বা দেওধনী নৃত্য বৰ বিশেষ প্ৰয়োভন নাই কিন্তু যদি আমি ইয়াক গতিকে আমি যদি এইবিলাক আমি নিজে হেৰি নকৰোঁ নেদেখাওঁ বা হেৰিত লৈ নাযাওঁ তেতিয়াহ'লে ই সদায় পিছ পৰিয়ে থাকিব
উম ঠিকে কৈছা। তাৰমাৰ দেওধনী নৃত্য বুলিয়ে নহয় তোমাৰ চিয়া গীত আছে নাঙলী গীত আছে।
যথেষ্ট খিনি আছে এতিয়া আমাৰ যিটো ঢুলীয়া -ভাৱৰীয়া
উম, উম, উম।
শংকৰদেৱে এটা সময়তে প্ৰচাৰ কৰিছিল সেইফালে অংকীয়া আৰু খুলীয়া কিন্তু অংকীয়া ভাওনাৰ যি যিদৰে উজা, ওজা, উজনি অসমত যিটো হেৰি আছে প্ৰয়োভৰ আছে সেই ঠিক নামনি অসমত এ বৰ্তমান সময়ত এক বিলুপ্ত অৱস্থাত আছে আমাৰ যিটো সেই হেৰি খুলীয়া ভাৱৰীয়া।
এতিয়া মানে বিলুপ্ত অৱস্থা মানে কিয়? উম। মানে মই এতিয়া এইটো দেখিছো যে আমাৰ ইয়াতে এটা সমস্যাৰ সন্মুখীন হোৱা দেখা যায় যে নামনিৰ ফালে তোমাৰ যিহেতু খুলীয়া ভাৱৰীয়া বিলুপ্ত হৈছে বুলি কৈছা তুমি এইটোও খুলীয়া ভাৱৰীয়া এটা সময়ত প্ৰশ্ন আছিল যিটো এতিয়া আমাৰ ককা আমাৰ মানে দেউতাহঁতৰ দিনত মানে এইটো বস্তু খুব প্ৰচ্চন্ন আছিল ককাহঁতে কৰিছিল খুলীয়া ভাৱৰীয়া কিন্তু ককাহঁতে কৰিছিল যদি ককাহঁতৰ মানে এটা ভুল হ'ল যে ককাহঁতে আমাৰে দৰে যিখিনি নতুন প্ৰজন্ম আছিল তেওঁলোকে সেই বস্তুখিনি আমাক নিশিকালে আৰু আমাক মানে এইটো বস্তুৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰিলে ন নোৱাৰিলে
নোৱাৰিলে
আমি যদি উজনি অসমৰ পৰা চাব যাওঁ অংকীয়া নাট বা মাতৃভাষাত যিবিলাগ ভাওনা প্ৰদৰ্শন কৰা হয়। তাত মানে চাবলৈ পাওঁ যিখিনি মানে তেওঁলোকৰ জ্যেষ্ঠ খিনি আছে অহ জ্যেষ্ঠখিনিয়ে মানে তেওঁলোকৰ উঠি অহা প্ৰজন্মৰ বা নতুন নতুন উঠি অহা ল'ৰা ছোৱালী খিনিক এই ভাওনাৰ প্ৰতি যি আ আকৃষ্ট কৰিব পাৰিছে বা যিখিনি জ্ঞান দিছে সেইখিনি জ্ঞান মানে আমাক ককা দেউতাসকলে আমাৰ খুলীয়া ভাবে প্ৰতি মানে সেইখিনি জগাব নোৱাৰে মানে কৰ'বাত সক্ষম হোৱা নাই আৰু কাম কৰিবলে।
উম উম সেইটোৱে। সেইটো কাৰণতে মই সেইটো এটা গুৰুত্বপূৰ্ণ কাৰণ এইটো
উম এতিয়া মানে আমি নামনিত বাস কৰা হিচাপে চাবলৈ গ'লে। খুলীয়া ভাৱৰীয়া মই চাগে জীৱনত। এবাৰ নে দুবাৰে চাই পাইছোঁ কিন্তু বুলি আকৌ চাব লাগিব যেতিয়া অংকিয়াত চাব যাওঁ। বা বন্য আৰু তোমাৰ মাতৃভাষাৰ ভাওনা চাবলৈ যাওঁ সেই চাই কিন্তু মই বহুত চাই পাইছোঁ। মই এইটো কোৱা নাই। যে এ মাতৃভাষাৰ ভাওনা নচলক বা অংকীয়া নচলক দুয়োটাই চলিব লাগে লগতে খুলীয়া ভাৱৰীয়াটো যাতে এটা প্ৰাধান্য লাভ কৰে মানে মানুহখিনি আগুৱাই আহে। সেইটো মানে ময়ো বিচাৰোঁ। লগতে আৰু সেইয়ে আমাৰ থলুৱা সংস্কৃতিয়ে আৰু উম আৰু এতিয়া থলুৱা সংস্কৃতি বুলি ক'লেতো অকল সংস্কৃতি নাচ গান বুলিয়ে নাহে তোমাৰ খাদ্যও আহিব। আমাৰ অসমীয়া খাদ্য সম্ভাৰ কিমান? চহকী উম খাদ্য সম্ভাৰ কিমান চহকী সকলোৱে জানে পোচাক সাজ-পোচাক। আমাৰ এতিয়া অসম উম
পিন্ধো দুটা আকৌ বড়ো পিন্ধে মহিলা সকলে দখনা পিন্ধে তাৰপিছত পুৰুষসকলে এই
উম উম এতিয়া মানে সেইটোৱে এতিয়া উম ঠিক কৈছা। এতিয়া মানে চাবলৈ গ'লে মানে আমাৰ অসমৰ যিটো সংস্কৃতি সভ্যতা সংস্কৃতি যথেষ্ট মানে আগবঢ়া আৰু যথেষ্ট উন্নত মানদণ্ড বুলি মই ভাবো কাৰণ তোমাৰ যথেষ্ট জাতি জনজাতিৰ মানে মিলন ভূমি আমাৰ অসম ইয়াতে মানে তোমাৰ অসমীয়া সাংস্কৃতি পোচাকৰ লগতে বড়ো ৰাভা তিৱা কাৰ্বি জয়ন্তীয়া সকলোৰে সাজ পোচাক বেলেগ বেলেগ সকলৰে থলুৱা খাদ্য বেলেগ বেলেগ এনেকে আমাৰ অসমৰ খাদ্য সম্ভাৰ হওক সাজ পোচাক ভাণ্ডাৰ হওক সকলো মানে অতি চহকী হৈ পৰিছে মই সেইটো অনুভৱ কৰিছো আৰু।
ওম ওম সেইটোৱে। খাদ্য তাৰ লগতে ধৰ যিবিলাক হেৰি আছে আমাৰ বিভিন্ন ধৰণৰ অ কি বুলি ক'ম হস্তশিল্প। হস্তশিল্প, তাৰ ভিতৰত বিভিন্ন ধৰণৰ হয় একদম সামগ সা-সজুলিবিলাক যিবিলাক ধৰ আমাৰ এই মহিলাসকলে ক মহাত্মা গান্ধীয়েতো কৈছিলে অসমীয়া নাৰীয়ে কাপোৰত সপোনো ৰচিব পাৰে।
উম উম ঠিক কৈছা, এতিয়াতো আমাৰ অসমখন গোটেই বিশ ইমান প্ৰতিষ্ঠিত পাট মুগাৰ কাৰণে শুৱালকুছিৰ পৰা যেনেকৈ চবে জানে। এতিয়া শুৱালকুছিত কি ধৰণৰ মুগা পাট মুগাৰ কাপোৰ নিৰ্মাণ হয় নিৰ্মাণ কৰা হয়। এ তেনেকে চাবলৈ গ'লে এতিয়া অসমখন যথেষ্ট আগবঢ়া মানে যি যিটো তোমাৰ পোচাক বা সাজপাৰ সম্বন্ধত ক'বলৈ গ'লে।
সেইটো হয় আৰু তাৰ লগতে আকৌ হেৰিও আছে ধৰ এই কাঁহ পিতলৰ বাচন আমাৰ সৰ্থেবাৰীৰ। সেইটো লগতে আহি যায় যদি শুৱালকুছি সেইটো কৈছা যদি আকৌ সেইটোও ক'ব লাগিব। দুটাৰে ধৰ
কৈছা কাঁহ-পিতলৰ বাচন উম ঠিকে কৈছা সেইটোতো আছে। তাৰপিছত এতিয়া আমাৰ অসমত ইমানখিনি তোমাৰ সংস্কৃতি থলুৱা আছে যিটো মানে আমি কয় শেষ কৰিব নোৱাৰো।
উম উম আৰু তাৰ লগতে ধৰ হেৰি এইবিলাক ধৰ এই আমাৰ এ একদম যিটো ধৰ আমাৰ হেৰি বুলি ক'ম। বিশ্বাস এটা ধৰ ধৰ্মীয় বিশ্বাস।
উম উম ধৰ্ম বিশ
ধৰ্মত যি সত্ৰৰ ব্যৱস্থা নামঘৰ ব্যৱস্থা অসমক যি একত্ৰিত কৰাৰ ধৰ্মীয় একত্ৰিকৰণ ধৰ্মীয় মেৰুকৰণৰ পৰা ধৰ্মীয় একত্ৰিকণৰ যিটো ধাৰা তো শংকৰদেৱে বৰ সুন্দৰ ভাৱে হেৰি কৰিছিল। উত্থাপন কৰিছ
ঠিক কৈছ, উম উম। হয় কথাটো।
আৰু খাদ্যৰ লগতো ধৰ বিভিন্ন খাদ্য বাতি বা এইবিলাকতো আছে, আমাৰ যি এইবিলাক জনজাতীয় হেৰিবিলাক আছে বিভিন্ন ধৰণৰ এই খাদ্য আছে তাৰ লগতে ৰীতি নীতি বিভিন্ন আছে তেওঁলোকৰ ধৰ জাতি জনজাতি বিলাকৰ নিজস্ব কিছুমান ৰীতি নীতি আছে। আমি বহুত হেৰিকে নাজানো। কিন্তু সেইবিলাকো যাতে মানুহে হেৰি কৰে বুজে বা তাক জানে সেইটো হ'ব লাগে।
ঠিক কৈছা, ঠিক কৈছা। এতিয়া আমি অসমীয়া থলুৱা সা কৃতি বুলি ক'লে আমাৰ সংস্কৃতিৰ মূল মেৰুদণ্ড ডাল হৈছে আমাৰ সকলোৰে মানে এ পূৰ্য্য আমাৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ
উম্ উম্।
তেওঁ আমাক এতিয়া নৃত্যৰ সত্ৰীয়া নৃত্য দিলে, ভাওনা দিলে। তেওঁ আমাক জাতিটোক ৰক্ষা কৰিলে, জাতি তোক আমাৰ উচ্চ নিজ ভেদা-ভেদ এইবোৰ দূৰ কৰিলে।
উম।
শংকৰদেৱৰ ভূমিকা অতি মানে মানে কৈ শেষ কৰিব নোৱাৰি কাৰণ অসমৰ মেইন গুৰুজনাই হৈছে আমাৰ শংকৰদেৱ গুৰুজনা।
উম উম। শংকৰদেৱে যথেষ্টখিনি কৰি গৈছে। সেই ধাৰাত টো আমি ধৰি ৰাখিব পাৰিব লাগিব।
পাৰিব লাগিব।
অকল শংকৰদেৱৰ যিটো ধৰ্ম সেই ধৰ্মটো আমি অকল অসমতে নহয়, গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব।
ঠিকে কৈছো এ এখন হৰি নাম ধৰ্ম
আৰু আমাৰ যিখন ধৰ বৃন্দাবনী বস্ত্ৰ আছিল আমাৰ বৃন্দাবনী বস্ত্ৰ তহন নাম আমাৰ এতিয়া গিয়ামত আছে এ চৰকাৰে এটা পদক্ষেপ লৈছে যে আগত ত' সাতাইছ আঠাইছৰ ভিতৰত বৃন্দাবন বস্ত্ৰ খন আমাৰ ইয়াত ঘূৰাই আনিব।
সেইটো কিন্তু অতি লেখত ল'ব লগীয়া মানে সিদ্ধান্ত, এইটোক লৈ মানে বহুতো সুখী হৈছো আমি, অসমীয়া ৰাইজ যিহেতু আমাৰ এক কাল যুগমীয়া এক বস্ত্ৰ, যি শংকৰদেৱে নিজে নিৰ্মাণ কৰিছিল।
এই
তেনেকুৱা এখন বস্তু আমি ব্ৰিটিছ মিউজিয়ামত আছে যিহেতু, সেই যেতিয়া আমাৰ নি মানে সেই বস্ত্ৰ ম যে নিজ গৃহলৈ উভতি আহিব। কিমান সুখৰ কথা এইয়া আমাৰ কাৰণে।
সেইটো অতি হেৰি বিষয়।
তাকেতো তাকে
উম ওম যিখিনি হেৰি আছে আমি চৰকাৰ বা ৰাইজ সাধাৰণ ৰাইজ সকলো মিলি আমি এই আমি আমাৰ থলুৱা যিখিনি সংস্কৃতি আছে, আমি সেইখিনি জীয়াই ৰাখিব লাগিব সেইখিনিয়ে আৰু
উম' ঠিক কৈছ, ঠিক কৈছ, তাকেতো আমি চব সজাগ হ'ব লাগিব আমাৰ সংস্কৃতিক লৈ।
আমিয়ে জীয়াই ৰাখিম সেনেকুৱা নহয়, চৰকাৰেও তাত সহায় লাগিব। চৰকাৰে যেতিয়া দিব বা চৰকাৰে যেতিয়া কৰিব বস্তুটো সমান হেৰিত যাব তেতিয়া বস্তুটো আগবাঢ়ি যাব এই আৰু
তাকে তাকে তাকে বোলো অলপ কথা পাতো তোমাৰ অলপ ভাল লাগিলে কথাখিনি পাতি
উম উম, দিয়া।
ঠিক আছে বাৰু, হ'ব দিয়া ৰাখোঁ